যত
কি -কি কৰি আছা বন্ধু?
এ আমি
মইয়ো এনে আছো ৰবা ৰাতিপুৱা কিবা খালানে?
খালো ৰবা ভাতে খালো ৰাতিপুৱা।
ঔ ভাতে খালা নি ঠিকে আছে।
উম, ভাতে খাই ভাত খাই দিলোঁ তোমাৰ তুমি?
ঠিকে আছে- ঠিকে আছে এ মই তোমাৰ ব্ৰেড চবজি তেনেকুৱাকে খালো ব্ৰেড খালো ব্ৰেড।
ব্ৰেড খাইছা নেকি?
হয়।
অ, ঠিকে
তেনেকুৱাই মানে খালো আজি দিনটো বতৰ কেনে তোমালোকৰ তাত আজি?
এ বতৰ তোমাৰ মেঘ দিছে তোমাৰ তেনেকে ৱ' ৰ'দতো দিয়া নাই কিন্তু গৰমটো আছে।
এ ৰ'দ দিছে এতিয়া বেয়া ৰ'দ দিছে।
হয় নেকি?
উম, বেয়া ৰ'দ তাকে আজি ক'তো যোৱা নাই মানে আজি অলপ ৰ'দ দি আছে গৰমো লাগি আছে চ' লগৰ এটাক ফোন কৰিলোঁ অলপ আগত।
পাহাৰ যাম বুলি মানে পাহাৰত ভাল লাগে ন' ওপৰত যায় পাহাৰৰ ওপৰত যায়।
অ',
উম, নিজৰা এটাও আছে চ' তাতে যাম বুলি ভাবিলোঁ।
ক'ত? ক'ৰপাহাৰত যাবা?
এ আমাৰ ঘৰৰ কাষতে।
অ, পাহাৰ খনৰ নাম কি?
দা কাৰগিল পাহাৰ।
কাৰগিল পাহাৰত যাবা? আমাৰ ইয়াতো আছে মই পাহাৰত যাই ভাল কি কৈছে?
এ পাহাৰত যাম বুলি ভাবিছোঁ তাকে অশান্তি পাইছো ইমান গৰমত থাকিব নোৱাৰে দেই হয়। পাহাৰত যাম বুলি অ, পাহাৰত যাই চাবাচ চুন ভাল লাগেতো পাহাৰৰ একদম উপৰলেই ওপৰৰত লৈ যাবা একদম। আধাৰ লৈ নহয় একদম ওপৰলৈ মানে জৰে পৰা তোমাৰ গোটেই পৰিৱেশতটো দেখা পায়।
উম-উম উম -গম পাইছো দিয়া আমাৰ ইয়াতো আছে এখন তাত মানে তাৰ পৰা দেখাত পাই চব দেখা পায় মই যায় পোৱা নাই সিখিনি মই যায় ভাল নাপাওঁ পাহাৰত।
হয় এনিউনেকুৱা জাগাত যায় বঢ়িয়া লাগে। মানে মুদ ম মুদজাগাত মইতো ভালপাওঁ এনেকুৱা জাগাত যাই তাৰ পিছত আজি তোমাৰ মিনি পিকনিক এটাও কৰিম বুলি ভাবিছোঁ যেনেকুৱা তোমাৰ টিপছ ঠাণ্ডা এইবিলাক লৈ যাম বুলি ভাবিছোঁ।
চিপ ঠাণ্ডা লৈ যাবা ভাতটো লৈ যাবা অলপ বনাই।
এ তাকেই তো চাও ৰবাচোন।
অ কিবা এটা বনাই লৈ যাবা নাইবা আজিকালি তোমাৰ হেৰি পাই নহয় তোমাৰ এইবিলাক গেছ পায় তোমাৰ ৰেডিমেড গেছ। সৰুকে বনাই মই খাই দিবপ
স সৰু চিলিণ্ডাৰ।
সৰু চিলিণ্ডাৰ সেইটো।
অ তাকে ল'ব লাগিব ৰবা চাও চাও দিয়াচোন। কেইটামান মানুহ যায় যদি চাৰি পাঁচ তা যাইতে লোৱাটো ভাল হ'ব। যদি দু দুই তিনিজন যা তো লৈ কেনে আৰু কিনো কৰিম।
অ অ।
হয়নে?
তোমাৰ মেনি গেছটো কিমান অহা মিনি গেছটোত
মিনি গেছটো কিমান মান লয়? মিনি কেছটো তোমাৰ আঠশ মান পৰে নেকি মানে আঠশ। মানে গেছটোৰ লগতে তোমাৰ চোলাও থাকে লগতে।
আঠশ মানত পায় যায় নেকি?
পাই যায় পাই যায়। এইটো বেছি কিলো নহয় ন পাঁচ কিলো মানে।
কিলো ৰে পাঁচ কিলো টেংকিটো আৰু তোমাৰ এটা দেখোন সৰু কিলো দুই
অ অ সৰু এটা আছে তোমাৰ এ বটলত গে গেছ সোমাই কাৰণে যে বনাই সেইটো ত ইট- তোৰ কথা কৈছা যে অ এই যে এইটো তোমাৰ বেছি নহয় এইয়ে ডাঙৰটোৰ অলপ দাম বেছি সেইটো তোমাৰ চাৰিশ মানত আহি যায় সৰুটো। সৰুটো মানে যোনটো
হ'লত
উম গেছটো যেন চাইডত লগাই স্প্ৰেড দৰে হয় ন?
অ।
অ এইটো কথা কৈছা। এই এইটো ভাল এই এইটো এইটোও ভাল।
হয় হয় ডাঙৰটো আঠশ মান লয়, সৰুটো তোমাৰ চাৰিশ চাৰে চাৰিশ ভিতৰত আহি যায়।
আমাৰ ইয়াত নাপাই ৰবা মই এটা লম লম বুলি ভাবি আছো তোমাৰ এই ডাঙৰটো অলপ।
অ ল'বা এইটো কেতিয়াবা লাগেতো তুমি মানে
পাঁচ কিলো থাকে ন ডাঙৰটো তুমি এটা ফেমেলি লৈ গলে মানে ফেমেলি পিকনিকো কৰি আহিব পাৰা। ফেমিল লগত গ'লে।
মানে এনেক- কেতিয়াবা খানা
ভাত চব্জি বনোৱাতে ইমানতো পাঁচ কিলো গেছ নালাগে ন তোমাৰ।
হয় হয়।
এনেকুৱা টাইপ মানে কথাটো।
তোমাৰ মানে বাহিৰত খানা খালে কিবা খালে বৰফিং বতাৰ দিলে কবাৰ ঘৰত খানা খাই দিলা তুমি খৰি নাই কিবা নাই এইবিলাক বিচাৰি থকাত থাকি এইটোত বনাই
এই সৰু গেছটোৱে ভাল, মানে সৰু চিলিণ্ডাৰৰ চোলাটোৱে ভাল। খৰি ক'ত বিচাৰিব যাবা এতিয়া আৰু গছ-গছনি কাটিছে। খৰিয়ও যথেষ্ট কম।
উম, খানা খালে ল লাগে ৰ মানে তোমাৰ এই গেছটো।
বিচাৰিয়ে পোৱা নাযায় এতিয়া। খৰি ক'ব গ'লে তোমালোকৰ তাত থাকিব পাৰে কিন্তু আমাৰ তাত বিচাৰিয়ে পোৱা নাযায়।
আমাৰ ইয়াত বাৰু আছে।
উম,
কিন্তু তোমাৰ হেৰি অ, আমাৰ ইয়াত দেখোন সেই গেছটো মানে বিচাৰি নাপাওঁ মই তোমাক তেনেকে সেই
অনলাইনত পাইটো অনলাইন অনলাইনত পাইটো
অনলাইন পাই যায় ন
উ মানে অনলাইনত অ চিলিণ্ডাৰৰ বস্ স্তুটো নাপায় কিন্তু তুমি যোনটো কলা সৰুটো
অ
এইটো পায় - এইটো পায়।
পাঁচ কিলো টো নাপাম।
পাঁচ কিলো টো কেনেকে দিব তোমাক অনলাইনত চিলিণ্ডাৰ এটা উঠাই আনি
অ, কিছুমান ধৰি দেশত ডাঙৰ বস্তু অনলাইনত দি দিয়ে।
দিয়ে কিন্তু অনলাইনত চাগে নাই এইটো মোৰ জানা তুমি চাবাচোন। উম, মিনি চিলিণ্ডাৰ বুলি মাৰিবাচোন।
তোমালোকৰ আছে নে কি মিনি চিলিণ্ডাৰ?
আছে- আছে - আছে মানে আমাৰ খানা খোৱা যায়ে যে।
অ অ
মানে এইটো মানে কি এইটো এইটো একবাৰ কিনিলে হ'ল তাৰে পৰা তোমাৰ গেছ ভৰোৱা দোকান আজিকালি বহুত তাৰে পৰা গেছ টো পটককে ভৰাই ল'লে হৈ গ'ল
গেছ ভৰালে কিমান বা লয় সেইটো
এশ টকা লয় পাঁচ কিলো গেছ ভৰালে
দুইশ টকা
উম
অ আমাৰ ইয়াত নাই কিজানি গেছ ভৰুৱা নাই সেই
দুশ মানে এক বছৰ এক বছৰ আগতে এক বছৰ নহয় ছয় মাহ আগতে ভৰাইছিলো দুশ টকা এতিয়া কি জানি তিশ মান লব চাকি যোন
হয় নেকি তিনিশমানে লব তিনিশ ললে কিন্তু টো তোমাৰ ঠিকে আছে তিনিশ ললো আমাৰ ডাঙৰ চিলিণ্ডাৰ কেইটা পোন্ধৰ কিলো থাকে নেকি
উম উম পোন্ধৰ কিলো, পোন্ধৰ কিলো ডাঙৰ চিলিণ্ডাৰত কিমান লয় বাৰশ টকা লয়
নশ কিবা টকা এক হাজাৰ টকা লয়
এ কেই কেইদিন আগতো বা বেলেগ মানে গেছৰ হাহাকাৰ লাগিছিল কেইদিনমান আগত
সেই পাঁচ কিলো চিলিণ্ডাৰটোদি তুমি মোটামুটি ভাত আঞ্জা বনাই কিনো ৰৈ যাব ন
ৰৈ যাব ৰৈ যাব তোমাৰ পাঁচ কিলো নালাগে ত মানে একবাৰ ভাত আঞ্জা বনোৱাতে ক'তবা ক'তবা আধা কিলো এক কিলো মান খাব গেছ ভাত আঞ্জা বনোৱাতে ইমান গেছ নাযায়
অ অ তোমালোকৰ নিজৰে ঘৰতে আছিল
স্প্ৰে টোৰ যে কথা ক'লা স্প্ৰে তোৰ যে কথা কলা
অ
এইটোতো তোমাৰ মেগী, নৰ্মেল বা ভাত চবজি বনাই খাব পাৰিবাটো
সেইটোতো মানে পাৰি তোমাৰ
মানে এইটোত মানে ভাতটো বহালে মানে অলপ সৰু বস্তু ললে ভাল এইটোত মানে গেছটো সৰু ন চ সৰু বস্তু ললে ভাল কেৰাহী চেৰাহ সৰু ললে বনোৱাত ভাল হয় মেগী চেগি বনোৱাৰ কাৰণে ভাল একদম পাহাৰৰ মাজত যাই মেগী বনাই আছা নিজৰা পাৰত
হয় হয় মানে তোমাৰ সেইটো কি হয় তে এই যোনটো তোমাৰ বটলৰ দৰে প্ৰেত আহি সেইটো তোমাৰ এই মেগী বনোৱাৰ কাৰণে ভাল মেগী বনোৱাৰ কাৰণে তুমি চচ এটা লৈ যোৱা
পাছতা মানে স সৰু সৰু বস্তু বনোৱাৰ কাৰণে ভাল হেভি বস্তু বনালে মানে সৰু সৰু বাচন লাগে তাতে
হয় হয় এই কণী কণী বিলাকো হেনোৱা মে ৰ লগত তেনেকোৱা আৰু
তাৰ এই গেছৰ ফ্লেমটো মানে এইটো গেছৰ ফ্লেমটো যথেষ্ট কম মানে গেছটো বহুত কম ওলাই
উম উ সেইটো আৰু ইমান ডাঙৰ হেৰি নহয় আৰু
নাই নাই এইটো এইটোতো তুমি খানা খাব নোৱাৰা এই নৰ্মেল কেতিয়াবা অ নিজৰা পাৰত গ'লা মেগী খাব কাৰণে তেতিয়া লৈ যাব পাৰা
উ উ উম উম এনেকোৱা মানে অ এপ এটা চাও ৰবা এপা ল'ব পাৰো ন ললেও মানে তোমাৰ কি হ'ব আৰু মানে এই খানা খাই থকা যাব লাষ্টত পৰি থাকিব গেছ ভৰাব ভৰাবাত ভৰাব কত ভৰোৱা যাব আৰু যি
আমাৰো গেছ গেছ তেনেকোৱা ভৰুৱা নাযায় যদি খানা খাব যাওঁতে তেতিয়া ৰাস্তাতে গেছটো ভৰাই কেনে লৈ যাওঁ মানে খানাপাৰাত উ গেছৰ দোকান আছে মানে গেছ ভৰোৱা দোকান খানাপাৰাত বা মানে জাগাই জাগাই থাকে মানে মেঘালয় চাইদে গ'লে খা খানাপাৰাত আছে
অ মানে তোমাৰ এইটো মানে হেৰি কাৰণে ভাল কৰ'বাত ফুৰিব গলা
মানে যৰটো যৰ পৰা মানে তুমি মানে য'ত মানে এইবিলাক চিলিণ্ডাৰ পাই
অ
তাত তাতে গেছ ভৰাই আমাৰতো মানে অসম আমাৰ ইয়াতে ত মানে যথেষ্ট দোকান আছে এইবিলাকৰ
অ তোমাৰ হেৰিত ভৰা এইবিলাক চিলিণ্ডাৰৰ গেছ থাকে যে তোমাৰ এজেঞ্চি বুলি কয় নেকি এজেঞ্চিত গেছ এজেঞ্চিত
হয় এ এ এজেঞ্চিটো ভৰাই আৰু তুমি মানে য'ত এইবিলাক চিলিণ্ডাৰ পায়ো মানে কিনিব চাৰি পাঁচ কিলো দোকানত
অ আৰু তোমাৰ হেৰিতো ভৰাই নেকি গেছৰ যিবিলাক গেছ দোকানত ভাল কৰে
হয় হয় হয় হয় হয় ঠিকে কৈছে এই এইবিলাকতো ভৰাই দিয়ে মানে বহুত
উ ঠিক আছে দিয়া ৰাখিছো আজি
হয় হয় তোমাৰ পৰা বহুত শিকিলো দিয়া আজি গেছৰ বিষয়ে কিছুমান মই জানা নাছিলো ঠিক আছে